স্কাৰ নমস্কাৰ
নমস্কাৰ -নমস্কাৰ
অঅঅ, কি খবৰ?
ভাল, তোমাৰ কি খবৰ?
আছো আৰু এই ভগৱানৰ কৃপাত।
অ। কিবা
কি কৰি আছে পিছে?
অলপ এনে আছো অলপ, এনেই বিজি নাই বাৰু এনে আছো কোৱা
এনেই আচ্ছা কিবা ভাত চাত খালে?
ভাত খোৱা হোৱা নাই।
নাই, এ আমাৰো খোৱা নাই এই খাম আৰু অলপ পিছত। খামে আৰু জা - যোগাৰ কৰি আছো মানে ধৰক।
হয় হয়।
নাই খোৱা এতিয়ালৈকে। আপোনালোকে খালে নাই?
অ' আমিও খোৱা নাই ভাত পানী খাং ভাত পানী ৰেডি আছে বাৰু খোৱাহে খোৱা হোৱা নাই, খাব লাগিব অলপমান পিছত
পিছে পিছে
আমাৰ আাজি নিৰামিষ
নিৰামিষ
হয়
ঠিকে আছে নিৰামিষ খানাও খাই ভাল লাগে।
অ'
আজি আজি আমি খানাৰ কথাকে পাতো ন'
হয়
খানা সেয়া নিৰামিষ খানাও মোৰ ভাল চব খানাই ভাল আৰু কি খাই ভাল পাই পিছে আপুনি?
মাজে সময়ত মাছ মাংসও খোৱা হয় বিশেষকৈ নিৰামিষ প্ৰায়ে নিৰামিষকে খোৱা হয় খানাটো।
হয় নি?
অ'।
অ'
তাৰপিছত পিছে আপোনালোকৰ ভাত পানী কি দি বনাইছে?
ভাত পানী হেৰি দি কি বুলি কয় আমাৰ দালি আৰু ফুলকবি, আলু, বিলাহী তেনেকে মিক্স কৰি বনাইছোঁ।
অ' ভাত বনাই থকা হৈছে নে বনোৱা হ'ল?
ভাতটো আমাৰ বনোৱা কমপ্লিট হৈ গ'ল, খাবহে লাগে আৰু
অ' বাকী এটা ক'ত ৰুমতে থাকা?
মানে এতিয়া ৰুমত মানে ঘৰত আৰু মোৰ ঘৰ। ঘৰত আছোঁ আপুনি অ' ঘৰত আছোঁ ঘৰত- ঘৰত।
অ' ঘৰতে আছে।
ঘৰত আছোঁ অ'
অ'-অ'-অ'।
পিছে আপুনি কি খাই ভাল পায়?
এতিয়া খোৱাৰ ভিতৰত সকলোবিলাকে কম বেছি পৰিমাণে খোৱা হয়।
হয়নি।
ইছপিচিয়েলি বুলি একো নাই তেনেকে মানে।
অ' চব খা খাই আৰু মানে ভাত।
অ' নিৰামিষ আমিষ।
এনে ধৰক এনে ধৰক চবৰে ট্ৰেডিশনেল খানা চানা থাকে, যেনে মিচিং মানুহৰ ট্ৰেডিশচনেল খানা, অসমীয়া এই কিবা কিবি খানা হয়নে চো যেনেকে আমাৰ খানা বুলি ক'লে বিহু বিহুৰ এটা পিঠা চিঠা থাকে হয়নে পিঠা বিহুৰ ছিজনত ব'হাগ বিহুৱে হওক হয় নাই মাঘৰ বিহুৱে হওক।
উম।
মাঘৰ বিহুত যেনেকে আমাৰ ভোজ ভাত নহয় জানোঁ নাখায় জানোঁ মানুহে।
হয়-হয় খাই।
ভোজ ভাতটো খাই ইমান ভাল লাগে হয় নাই ভোজ ভাত খাই। চ' এইফালে ব'হাগৰ বিহুত এতিয়া অ' কি ব'হাগৰ বিহুততো তি হেৰি তিল পিঠা হওক অ' কি ঘিলা পিঠা হওক হয় নাই। সেইবোৰতো বনাই, চ' তেনে খাই ভাল লাগে সেইবোৰ আমাৰ অসমীয়া সমাজৰ এইবোৰ কি আৰু চহকী বুলিয়ে ক'ব পাৰি নহয় জানো ত' সেই তেনেকুৱা আৰু বহুত খানা বহুত আছে, আৰু মোৰ স্পেচিয়েলি কিন্তু
অ' ট্ৰেডিচনেল খানাবিলাকো খাই ভাল লাগে। জনজাতীয় মিচিংই হওক বা দেউৰীয়ে হওক। সকলোৱে নিজৰ-নিজৰ এটা ট্ৰেডিশনেল মানে খাই থাকে তো। উম সেই তেওঁলোকৰ ট্ৰেডিচনেল ফুড বিলাক ভাল লাগে। হয় নাই আমি অসমৰ মানে মানুহ হিচাপে ট্ৰেডিশ্যনেল কাৰণ অসমখন জনজাতি সকলোৱে পৰিপূৰ্ণ নহয়জানো ভৰপূৰ। মানে মিচিঙে হওক, দেউৰীয়ে হওক বড়ো হওক এতিয়া সকলোৱে ট্ৰেডি খানাতো সকলো লগতে মিলি পেলাই থকা হয় যেতিয়া সকলোৱে খাদ্য বিলাকো আমি জুতি লব পাৰো, হয় নহয়।
মোৰ মোৰ কিন্তু, এনে ভাজা মেলাতকে মোৰ কিন্তু পুৰা বস্তু মোৰ বেছি বেছি ভাল লাগে দেই খাই নিমখ জলকীয়া অলপ লৈ।
হয়।
আৰু গাহৰিৰ লগত ধৰক লাই গাহৰিৰ লগত চাহ প্ৰায় বস্তু য়ে মিলে কিন্তু মই লাই পাত দি বেছি খাই ভাল পাওঁ আৰু।
অ'।
গাহৰি গাহৰি আৰু ফেমাচ আৰু মানে গাহৰি মেইন আৰু।
অ' গাহৰি ন?
অ' যিকোনো টাইমতে মই ভাল পাওঁ।
তিল গাহৰিও খাই ভাল লাগে ন? তিল গাহৰি তিল গাহৰি।
অ' তিল গাহৰি ভাল লাগে অ' ভাল লাগে চব চবতে চবৰ লগতে ভাল সেয়া হ'লেও
তাৰপাছত আকৌ আৰু মিচিং মি অ' শুনা পোৱা শুনা নাই নেকি?
অ' শুনি পাইছো শুনি পাইছো।
আমাৰ মিচিং জনজাতীয়সকলৰে আকৌ কিছুমান আমাৰ লোকেল থলুৱা যেনেকৈ ৰহি পানী লাও পানী বা আপং আছে নহয়।
উম, উম, উম আছে খাই ভাল লাগে। সেইবোৰ সেইবোৰ অৰ্গেনিক বস্তু নেচাৰেল বস্তু চ' খাই ভাল লাগে।
অ'।
গাহৰিৰ লগত। গাহৰিৰ লগত আপোং। গাহৰিৰ লগত আপোং খাই ভাল লাগে। গাহৰিৰ লগত আপোং খাই ভাল লাগে।
অ'।
সেই আৰু। কি কৰি আছে পিছে এতিয়া?
এনে অলপ কৰি আছো ৰাস্তাতে অকণমান মানে ইফালৰ পৰা সিফালে তহল দি আছো। খোছ কাঢ়ি আছো।
আচ্ছা-আচ্ছা হয় নেকি খোজ কাঢ়িব লাগে ভাল। খানা অকল পিছে খানাৰ কথাকে আকৌ পাতো এই খানা কিন্তু
হেলো!
অ' খানা বোলো পৃথিৱীখনত বা, আমাৰ অসমখনতে হওক অ' হেলো অ' শুনি পাইছে?
অ' মাত তো
হয়, নেটৱৰ্কৰ অলপ ডিষ্টাৰ্ব চাগে নায় খা খানা বোলো এনে মানে চবৰে খানা ভাল লাগে । অকল অসমৰ বুলি নহয় বেলেগ-বেলেগ জেগা আৰু নৰ্থ ইষ্টৰও হয় নে বহুত খানা মোৰ তেনেকে এক্সপেৰিমেণ্ট লবলৈ ইচ্ছা আছে মানে খানাই খাই ফুৰিবলৈ হেৰি লবলৈ। ইচ্ছা আছে কিন্তু চবৰে বেলেগ-বেলেগ দিষবোৰ ন' অ' এনেও চবৰে খানাবোৰত সোৱাদ থাকে সেইটো না নাগালেণ্ডৰ খানাৰ সোৱাদ বেলেগ, এতিয়া অৰুণাচলৰ খানাৰ সোৱাদ বেলেগ হয় নে নাই।
উম।
চ' তেনেকে চবৰে খানাৰ সোৱাদ বেলেগ-বেলেগ, খাই ভাল লাগে। মই তেনেকে অৰুণাচলতো গৈ খাইছোঁ।
উম।
মানে নাগালেণ্ডতো গৈ খাইছোঁ।
উম
তেনেকুৱা আৰু খানা মই চব চবৰে খানা মই ভাল পাওঁ।
বিশেষকে আমাৰ নৰ্থইষ্টত মানে আমাৰ ট্ৰাইবেল সম্প্ৰদায়ৰ যিবিলাক মানুহ সকলো থাকে তেওঁলোকে বিশেষকে মানে সেই বইল খানাটো বেছি
অ' উম বইল খানাটো ভাল স্বাস্থ্যৰ কাৰণে।
বইল বইল খানাটো পুৰা মানে পুৰা নেচাৰেল হয়। তাতে মই মানে মচলা চছলা তেওঁলোকে ব্যৱহাৰ নকৰে। নচবিলাক মানে নেচাৰেল আৰু অৰ্গেনিক কিছুমান আদা নহৰু কিবা কিবি
উম
হুম তাৰপিছত আৰু হেৰি আৰু আমাৰ যিবিলাক লোকেল মানে খাদ্য ফুডৰ ভিতৰত আমাৰ সময়ত খাদ্যসম্ভাৰৰ ভিতৰত আমাৰ লোকেল চাউলবিলাকো পুৰা খুবেই মানে স্বাস্থ্যকাৰ
উম-উম
যেনে আমাৰ বৰা চাউল, জহা চাউল ন'
উম-উম
এইবিলাক আমাৰ খুব মানে হেল্থৰ কাৰণে খুব মানে ভাল হয়।
উম মই কিন্তু চাউলৰ ভিতৰত আমাৰ লোকেল চাউল বৰা হে চৰি এই বাওধানৰ চাউলটো মই বেছি ভালপাওঁ। খাই মজা লাগে অলপ বস্তুতো ৱেট থকা নিচিনা এটা অনুভৱ হয়।
অ'
এই বাওধানৰ চাউলটো ৰঙা-ৰঙা চাউটো যে
অ'
সেইটো-সেইটো চাউল খাবা আৰু কি একদম দেখাত মানে জোৰ পৰি যায়।
অ' অলপ-অলপ গাটো অলপ হেল্ডি থাকে।
উম হেল্ডি লাগে সৰুতে-সৰুতে তেনেকে
কেলে যিবিলাক মানে পেকেটিং চাউল বিলাক তাতো অলপ কিছুমান মানে অলপ ৰাসায়নিক কিছুমান ব্যৱহাৰ কৰে।
অ' সেইটো হয় পেকেজিং চব বস্তুতে সেইবোৰ থাকে
অলপ ৰাসায়নিক কিছুমান তাতে, উম তাতে যে বস্তু যাতে পোক নপৰে বা নষ্ট হৈ নাযায়
উম-উম থলুৱা খানাবোৰ খালে বেছি ভাল আৰু
অ' তাৰপিছত হেৰি এইটো কি কয়
মই তেনেকে শ্বিলঙতো আগতে গৈছোঁ ফুৰিব মেলিব তাতো মই খানা খাইছো হা শ্বিলঙৰো খানা। চব ভাল চবৰে খানা ভাল চবৰে খানা ভাল।
মই বেছি খানা বেছি ভাল পাওঁ এই
বতৰটো, এইটো, শ্বিলং কেতিয়া যোৱা হৈছিলে?
শ্বিলং গৈছিলো সেই, দুই বছৰ মানৰ আগতে। বহুত গৈছ
আকৌ এতিয়া যোৱাৰ, প্ৰগ্ৰেম আছে নেকি কিবা?
প্ৰগ্ৰেম আছে, অলপ পইচা পালেই মানে ভাবি আছোঁ শ্বিলং একপাক ফুৰি আহোঁ বুলি এনজয় কৰি আহোঁ বুলি।
হয়,
মানে ঘুৰাটো মোৰ এটা ট্ৰেভেলটো এটা মোৰ, মানে হেৰি আৰু, চখ আৰু মানে। ভাল পাওঁ ট্ৰেভেল কৰি ভাল পাওঁ মই। একদম ঘূৰি খানা চানা খাই, ফটো চটো তুলি হয় নে, এনজয় কৰি মুমেন্ট স্মৃতিবোৰ ৰাখি এ ভাল লাগে আৰু। ঘুৰিব ইচ্ছা যায়, কিন্তু, পইচা পাতিৰ অভাৱৰ কাৰণে এনে
অ', ঘূৰি বা অলপ, চাব নতুন নতুন জেগা সকলোৱে নেচাৰেল। প্লেছবিলাকত সকলোৱোই ভাল পায় নহয় জানো? কিন্তু সময় সুবিধা বা পইচা পাতি আৰ্থিকভাৱে যি অলপ সচল হয় তেওঁলোকে বেছি ঘূৰা পকাও কৰে, আৰু এনেকে সেই বুলি ভাবিলে আমি হেৰি কৰিব লাগিব ইউটিউবাৰ সকলে বেছি এনজয় কৰিব পাৰে। তেওঁলোকে ঘূৰি ঘূৰি থাকিলে, ঘূৰাৰ লগে লগে তেওঁলোকে এটা এটা, ব্লক বনাই থাকিলে। ক'ত গ'ল কি কৰিলে এইবিলাকৰ পৰা ভিডিঅ' বিলাকৰ পৰা তেওঁলোকে ইনকাম এটাও পালে। অ', জেগাবিলাকো তেওঁলোকে নিজেও চাবলৈ পালে।
উম, সেইটো হয়।
হয় নে নহয়, অ, তেওঁলোকে সুবিধাটো বেছি পায়। এই যে ৰাইদাৰ আহি। হিচাপে বা ইউটিউবাৰ হিচাপে, নতুন নতুন পৃথিৱীৰ নতুন নতুন জেগা লৈ গ'ল, আমাৰ নৰ্থ ইষ্ট চব কথা বাদ দিয়ে বাদ দিয়ক আপোনাৰ বাহিৰলৈ যাব পাৰে। মানে ভাৰতৰ বাহিৰত, গোটেই ৱৰ্ল্ডখন চাব পাৰে আৰু পৃথিৱীখন।
উম, সেইটো হয়।
হয় নহয়। আৰু যতে যোৱা হয় তাৰ অনুপাতে জেগা অনুপাতে তাৰ খাদ্য সম্ভাৰবিলাক সলনি হৈ হৈ গৈ থাকে।
উম, উম, হয় কথাটো।
মানে জেগা লৈ সময় বা পৰিৱেশ চাই, বতৰ বতৰৰ অনুকূল বা যিটো বতৰৰ। ক্লাইমেটটো চাই বাকী, ভাত পানী কেতিয়া খোৱা হ'ব?
ভাত পানী মই এতিয়া খাব লৈছো আমাৰ আজি, কলোৱে নহয় অলৰেডি। ফুলকবি আলু বিলাহী, ধুনীয়া নিৰামিষ খানা। লগত আৰু, লগত আলু আহ নিমখ।
ঠিক আছে, তেনেহ'লে আজিলে ৰাখোঁ ন?
নাই অলপ হে কি বুলি কয়, ৰ'বচোন দে ইয়াতে মোৰ এ নেটৱৰ্কটো দিষ্টাৱ মানে ঠিক আছে দিয়া আজিলৈ ৰাখো তেতিয়াহ'লে। দেই, তেতিয়া আকৌ পাতিম।